হেল্ল'।
কি কৰি আছা?
এ এনেই, তুমি?
মই টিভি চাই আছো, চিনেমা চাই আছোঁ।
অঁ, হয় নেকি? কি চাই আছিলা কোনটো?
এইয়া পুৰণা ফিল্মে চাই আছিলো, হম চাথ- চাথ হে। দি আছে, সেইটোকে চাই আছো। অহ। অঁ, খালো, খালো, চাহ খালোঁ। তুমি খালা? মই এই চাহ আৰু ব্ৰেড খালোঁ।
অঁ, বাকী ঘৰত চব ভাল?
অঁ, ভালে আছে। তোমাৰ ভাল?
অঁ, ভাল -ভাল।
অঁ।
মই ভাবিলো ফোন মাৰো আৰু তুমি ইমান দিন ফোনে মাৰা নাই মোক পাহৰিয়ে গৈছা তুমি।
অঁ, নাই পাহৰা অঁ। অলপ কাম- চাম থাকেই যে সেইকাৰণে কৰা হোৱা নাই মানে উম।
চকৰ কৰা নাই আমি।
অঁ, অঁ, তাকে তো লগ কৰিব লাগিব।
অঁ, অঁ, কিবা-
এতয়া ফিল্ম ফিল্মো ওলাইছে তো নতুন চাব যাম দিয়া। সেইটোৰে প্লেনিং কৰো ন! উম, এই অঁ। অক্ষয় কুমাৰৰ যে ওলাইছে বহুত ভাল ভাল ৰিভিউ দি আছে চবে, কৈ আছে ভাল হৈছে ফিল্মটো বোলে। ব্লক ব্লাষ্টাৰ হৈছে। কিছুমানে-
অঁ, মোৰ লগৰকেইটা গৈছিল ন। কৈছে বহুত উম, - বহুত ধুনীয়া হৈছে বোলে।
অঁ, চাব যাব লাগিব উম। সেনেকুৱা মানে ভাল লাগে ন পুৰণা- পুৰণা এক্টৰ বিলাকে যদি নতুন মুভি-
ই ন আৰু আক্ষয় কুমাৰে বেছি ভাল, এ কমেতি কৰে ন ভাল লাগে।
বহুত ভাল লাগে। মোৰতো ফেভৰেট হয় অক্ষয় কুমাৰ, শাহৰুখ খান, চলমান খান। মানে পুৰণা এক্টৰবিলাক বহুত ভাল লাগে।
আৰু এটা উলাইছিল কিন্তু হেটো বোলে ভাল হোৱা নাই, ইমান ভাল লগা নাই বোলে।
কক তেল নেকি? অ এইটো মানে ভাল হোৱা নাই বুলি চবেই কৈ আছে। আৰু মোক ইমান ভাল নালাগে চাহিদ কাপুৰ ৰশ্মি
উ নহয় মানে ভাল লাগে কি ইমান ভাল লগা নাই বোলে
নাজানো মানে চবৰে ভাল ফেভাৰেট এক্টৰ থাকে ন ত মোক সিহঁতক ভাল নালাগে আৰু। মই সেইকাৰণে চিনেমাচটো চোৱা নাই হেইটোৱে আৰু। সিহঁতৰে ভাল লাগে হেটোয়েটো অ, পুৰণা ফিল্ম বিলাকতো মোৰ একদম ভালে লাগে। চায়ে থাকো মই। যেইবাৰ টিভিত দিয়া টিভিত নিদিলে এনেকা ফোন কেতিয়াবা চাও ন ফোনতো চাই থাকো, হেনেকোৱা আৰু ইটো মুভিও ভাল লাগে তাৰযেন দা ৱাণ্ডাৰ কাৰ। সেইটো উ অজয় দেৱগান আছে, অঁ। চাইছিলোটো।
যি ভাল লাগিছে ন আৰু কিন্তু এই কি কয় এক্টৰ আৰু যে এইটো আছিল হিৰো হিৰইন যে আছিল সেই দুতাকো মিলি আছিল।
অ আৰু ফানী ফানী বিলাকো ভাল লাগে যেনেকে গোলমাল সেইবিলাকো ভাল লাগে উ।
কি কি চালা তুমি চিনেমা হল কি কি চালা তুমি?
চিনেমা হলতো এছামিচ মুভি চাইছো আৰু এইটো হিন্দীটো এটাই চাইছিলো।
কোনটো?
হা।
কোনটো চাইছিলা হিন্দী? এ মই ফাচ টাইম চাইছিলো এ ইয়াতে। এই জয়হীন চাইছিলো মই এই চলমানখানৰ আছিল অ।
অ, অ, অ। অ মইতো এইবিলাক টিভিতে চাই লৈছো মানে যেতিয়া ওলাইছিলে তেতিয়া চাব যোৱা নাই মই ভাবিছো
জয় হো, জয় হো, জয় হো চাইছিলো চৰি জয় হো চাইছিলো। এ ভাল লাগিছিল সেইটো।
অ বহুত ভাল লাগিছিলে তাকে তো হা। অ অ সেইটোয়েতো।
এনে এনে কোনটো কোনটো ফিল্ম ভাল লাগে তোমাৰ?
মোৰ চাউথ ইণ্ডিয়ান মুভি ভাল লাগে, তাৰপিছতে হিন্দী বলিউডৰ ভাল লাগে।
মানে কমেডি ভোত ট নে কেনে
অ ভূতৰ মানে চববিলাক চাও আৰু চবকেইটাই ভাল লাগে ভূতৰো ভাল লাগে। কমেডি অ একচন মুভিবিলাকো ভাল লাগে, ফেমেলি টাইপ মুভি বিলাকো ভাল লাগে। ফেমিলি তাইপ মুভিবিলাকো ভাল লাগে।
অ কিবা ফেভৰেট মুভি আছে তোমাৰ?
মোৰ ফেভৰেট মুভিটো অ এইটোৱে পুৰ ফেমিলি মুভিটো হম চাট চাট হে আৰু
আৰু কোনটো? ভালতো লাগে ভাল লাগে, চালে ভাল লাগিব। উম'।
ত' এয়া সেইবিলাকে মুভি চাই থাকো আৰু ভাল লাগে।
অ' অ' কমেডি হয়। মোৰো এই ভূতক মই ভাল পাওঁ। টোটেল ধামাল এই অ', অ'।
উম'। আৰু এইটো বাহু বলি, বাহু বলি যে সেইটোও ভাল লাগে। উম, আৰু কাঞ্চানা!
ধুনীয়া বনাইছিলে ন এই বাহুবলীটো ইমান ধুনীয়া লাগে।
জুৱেলৰীবিলাকো ইমান হেভি-হেভি বাপৰে।
উম, কাপোৰবিলাক আৰু একচন যিমান ধুনীয়া দিছিলে বাপৰে।
ধুনীয়া।
মান পুৰা একদম আচল লাগিছে একদম।
উম, চালে এইবিলাক মানে চাইয়ে থাকিব মন যায় আৰু। আৰু প্ৰভাচকতো বহুতেই ভাল লাগে।
অ' কিয় তাইৰ লগত বেছি ভাল লাগিছে জানা না সেইটো হিৰোইন লগত।
অ' তাইৰ লগত বেছিয়ে ভাল লাগে সেইটোয়ে। আৰু এনেকা আছে এইয়া চাউথ ইন্ডিয়া যেনেকা বেটিং ৰাজা। সেইবিলাকো ভাল লাগে। উম, অ' মহেছ বাবু ইয়া- ইয়াক। আকৌ বহুত ভাল লাগে, মাহেছ বাবু, আলু অৰ্জুন অ'। আৰু মানে একদম কিউটো আছে না।
অ', অ' আৰু আলু অৰ্জুন ইহতৰো ভাল লাগে।
এক্টৰ এটাৰ লগত যি থাকিব লাগে, মানে চব গুণ আছে আৰু ৰামচৰণক
আহ অ' এই ৰামচৰন সিটো বহুত ভাল। তমা এই তামান্নাৰো ভাল লাগে।
অ' তামান্না ভাল লাগে। তাৰপিছত সামান্থা যে সামান্থাৰো ভাল লাগে।
এই সামান্থা এতিয়া নতুন ফিল্ম উলাইছে জানা না? তাই আৰু সেইটো হ'ব মাদাৰ হ'ব ন এতিয়া? মা হ'ব।
উম'।
উম, তাই নতুন ফিল্ম মানে বহুত, বহুত দিনৰ পিছত কামবেক তাই।
অ', অ' সেইটো য়েইটো বহুত দিনৰ পিছত আৰু এ এইবিলাক আৰু চিৰিয়েল টিৰিয়েল চাই থাকো।
তাই মানে, তাই মানে নিজৰ নিজৰ সেইটো ষ্টৰিটো কৈ আছিলে। যে মই ইমান দিন এইটো নাছিলো। তে মানে মোক এনেকুৱা, এনেকুৱা কৈছিলে মোক মানে ফিল্ম, চিল্মো কৰিব দিয়া নাই, ফিল্ম চিল্মো কৰিব দিয়া নাছিলে মোক।
শুনি কেনে। সেনেকাতো কৰিব লাগে, নালাগে। নিজেতো পুৰা ফিল্ম কৰি আছে একদম বেলেগক নকৰে আৰু।
আৰে মানে তাতে মানে এনেকুৱাই হয়, যে কাৰবাৰ লগ বেয়া হ'লে কিবা হ'লে সিহতৰ লগত এনেকুৱা কৰি দিয়ে।
অ' গোটেই মানে ইহতৰ ইন-ইণ্ডাষ্ট্ৰিটোৱে ছেম এনেকা ন' একেই হয়। সেইকাৰণে এনেকা হৈ থাকে, বেছি ভাগ উম'। আৰু আমি বনাম দিয়া প্লেনিংটো দেই, যাবৰ কাৰণে। অ' আৰু কাবাক কাবাক ক'বা, তোমাৰ ফ্ৰেণ্ড, মোৰ ফ্ৰেণ্ড, এনেকা কওঁ আমি। ধুনীয়াকে এদিন যাম। টিকেট-চিকেট কাটি ল'ম পুৰা ভালকে আৰু এতিয়া অলপ মানে পুৰণা হৈ ছে ন', মানে কেইদিনমান পাৰ হৈ গ'ল ন', এতিয়া টিকেটৰ দামো কমিব জানা!
অ' দাম কমিব। এইয়াত তুমি কোনটোত চোৱা, কোনটো চিনেমা হলত? অ', পি ভি আৰ। পি ভি আৰ চোন বহুত দামতো।
অ' তাতে গৈছিলোঁ এবাৰ। সেইটো আমাক ফ্ৰিতে -
চিনেপলিক্সটো ভাল হয় জানা? চিনেপলিক্সত মানে বাজেট ফ্ৰেণ্ডলি হয় তোমাৰ।
হয় নেকি? মই এইয়া চি টি চেন্টাৰত এইটোত গৈছিলোঁ। তাৰছত আঠগাওঁ ছাইডত এটা আছে চিনেমা
আৰু ইয়াতে জানানা? এই কি হয়, ইক পাৰ্ক আছে ন' পাঞ্জাবাৰীত এটা পাৰ্ক আছে, সেই সিফালে। তাতে এটা আছে ন', তাতে বহুত কম। তাতে বহুত কম, জানানা?
অ' ওৱান ফিফ্টিৰ পৰা ষ্টাৰ্ট হয়, জানা?
অ' অ', সিটো। কিন্তু তোমাৰ কোৱালিটিটো ভাল হয়, এনেকুৱা নহয় যে
অ' বেয়া হয়, মানে মাজৰ চিটটো পায় আৰু ষ্টাৰ্ট, ফাষ্টৰটো আৰু লাষ্টৰটো নহয়, মাজৰ চিট। মাজৰবোৰৰ ভালে দেখা পায় ন'? ইমান ডাঙৰ স্ক্ৰীন, তো ভালে লাগে ইমান এনেকা কম বাজেটৰ হ'লে ভাল লাগে আৰু ন'? আমাৰ ষ্টুডেন্টবিলাকৰ কাৰণে ওৱান ফিফ্টিত
অ' ইহ ইমান বাজেট ঠিক আছে। ইমানত পাৰি চাবৰ কাৰণে। কিন্তু পি ভি আৰত তোমাৰ চাৰিশ টকা, পাচশ টকা এনেকুৱা লয়, জানানা?
ও বহুত বহুত লয় বাপৰে।
পপকন-চপকন এইবিলাকত দাম আছে বহুত।
সেইবিলাকৰতো এক্সৰা একদম। আৰু ন
আৰু ঐ মংগল- ম- মংগলবাৰে নে বুধবাৰে বোলে ছেন লাগে, জানান?
অ' বুধবাৰে লাগে বুধবাৰে। অ' বুধবাৰে দিয়ে বোলে।
তে হয় ন' চাগে?
অ' পি ভি আৰে দিয়ে, চিটি চেণ্টাৰতে দিয়ে বোলে, শুনিছোঁ মই। সেইবা চাব যাম বুলি ভাবিছিলো কিন্তু যোৱাই নহয়। হয়, যাবা নেকি? অ' তাতে গৈ ভাল লাগিব তেতিয়া, উম। কমতে হৈ যাব ন' নাইনটি নাইন। সেইটো সঁচা, অ' এইটো সঁচা কিন্তু।
মই জাষ্ট শুনিছিলো সেইকাৰণে মই ভাবিলো সঁচা নে নহয়।
চা হয়। মোক মাতিছিলে অ' কৈছে কি তই দিব নালাগে, লাগা হ'লে পইচা মই দিম। কিন্তু এই মইয়ে নগলো। কলেজৰ কিবা কাম আছিলে সেইকাৰণে যোৱা নহল। কিন্তু এইটো সঁচা হয়। দিয়ে।
এনেও কম হলে ভাল আৰু ভাল লাগে না? উম।
উম, নিজৰে ভাল লাগে।
নিজৰে ভাল লাগে, চাইয়ো ভাল লাগে।
আল তাতে বহা চিষ্টেমো বহুত ভাল হয় অ'।
উম, পুৰা এ চিৰ বতাহ মজা আৰু। আৰু চাউণ্ড কোৱালিটিটোও ইমান ভাল, এক- এনেকা লা গে ওচৰতে হৈ আছে নেকি ছিনটো একেবাৰে।
তৰ ফিল্মি একবাৰ চাইছিলোঁ মই বা যি পায়লৰ এইক একদম চাউণ্ড ওলাইছে মই ভাবিলোঁ মোৰ ওচৰতে আছে নেকি ভূতটো বাপৰে। মোৰ লগৰজনী মোক ধৰি লৈছে। জানানা মই আৰু মই কাক ধৰু মইতো চাইডত বহি আছিলোঁ।
উম, আমাৰো এনেকা ভোতৰচ চিনেমা চালে ই-ইযো ইটোৱে-সিটোক ধৰি থাকে তাৰ পিছতে একদম কিছুমানে আছে ন' লাইট-চাইট অফ কৰি কিনে চাই ভূতৰ মুভি যাতে একদম পূৰা ৰিয়েল হেৰিটো আহে। কিন্তু আমি এনেকা না আমাৰ বহুত ভয় লাগে চবকে।
আৰু কোনবা, কোনবা কিবা চীনত মানে কান্দি দিয়ে হয় কান্দিব কিয় লাগে হ'ব দে কিয় বেয়া মানে এনেই বেলেগ হ'লে বে-বেলেগ কথা এইটো স্কাই ফৰচ চাইছিলা তুমি? ইমান ধুনীয়া ফিল্ম আক্সে কুমাৰৰ তুমি কান্দি দিবা যানা না ইমান ধুনীয়া ফিল্ম।
উম, চাইছিলোঁ কান্দা ওলাই গৈছিলে একেবাৰে মোৰতো।
আৰু মানে মৰি যে মৰিছে যেনে ইমান বেয়া লাগিছে নহয় মোৰ
অ'তাকেইতো। সেনেকাই আৰু কিছুমান মুভি এনেকা আছে মানে এণ্ডিং টো ন, বহুত ভাল থাকে হেপি হেপি কিছুমান আছে এনেকা এণ্ডিং টো একেবাৰে বেয়া মানে যোন
সেইটো কিন্তু দেচ ভাক্তিচ নহয় ইমান ভাল লাগিছে এইটো ফিল্মটো চাব লাগে মানে একবাৰ চাইছোঁ ন, মোৰ মনে হোৱা নাই আৰু, আৰু চাব মন আছে।
আৰু চালেও মানে একদম আমনি নালাগে আৰু ন' এইবিলাক মুভিটো।
উম, সেই-সেইবিলাক ফিলিম ন' এই পোন্ধৰ আগষ্ট এই টুৱেণ্টি ছিক্স জনুৱৰী সেইবিলাকত চাব আৰু ভাল লাগে মানে এই গুচ বাম উঠি যায় একদম, একদম।
তে বহুত উম, সৰু বাচ্ছা বিলাককো ইংলিছ পায়াৰ কৰে না এইবিলাকৰ পৰা তেতিয়া ইহঁতে ক'ব অ' মই এনেকা কৰিম। ত' ভাল লাগে আৰু।
দিয়া ঠিক আছে মই ভাত-ভাত বনাবলৈ যাওঁ হা মই পিছত ক'ল কৰিম তোমাক।
অ' ঠিক আছে দিয়া বাই, বাই।